তুমি শুনি
হয়, হয় শশুনিছোঁ কি-কি-কি কৰি আছা?
এ এনেই কিউবৰ লগত খেলি আছিলোঁ।
অ' তাকে হেল্ল'
উম বহুত গৰম আছিলে।
তাকেতো মইতো দুবাৰ মান , হা চাহ খালোঁ ৰ'বা, তুমি খালা?
খালোঁ, খালোঁ।
ঠিকে আছে বাৰু এতিয়া ৰাতি কিহেদি খাবা ভাত?
এতিয়ালৈকে একো ঠিক হোৱা নাই কি বা বনে।
অ' তাকে, আজি মইয়ো তেনেকে ক'তো যোৱা নাই ৰ'বা ঘৰতে আছো তুমি ক'ৰবাত গ'লা নে?
ক'লেও নাই যোৱা ঘৰতে আছোঁ গোটেই দিনটো।
উম, ঠিকে আছে গৰমো দিছে ন ৱেডাৰটো বেয়া গৰম আজি। আজি চাগে হয়, হয়, আজি চাগে থাৰ্টি ফাইভ ডিগ্ৰী মান হৈছে চাগে!
কি বা চোৱাই নাই কিমান হ'ল।
উম, তাকেই। লগত অলপ এ আইৰ বিষয়ে কথা পাতিম বুলি ভাবিছো মানে এ আই আমাক বহুতো হেল্প কৰি আছে ন।
উম।
হয় ন?
অ', হয় হয়।
তোমাৰ বেকগ্ৰাউণ্ডত আৱাজ হৈ আছে অলপ খালী জেগাত যোৱা।
চাউণ্ডটো কমাচোন তোৰ চাউণ্ড আহি আছে, এই দৰ্জাখন বন্ধ কৰি দিয়াচোন। চেচ আৰু আ আ কিবা বেলেগ চাউণ্ড আহি আছে। অ', কছো।
অ', অ', বাকী মানে এ আই আজিকালি জীৱনত তোমাৰ অ' বহুতো বহুতে হেল্প কৰা দেখা পাইছে। পোৱা যায় যেনেকুৱা আমি আজিকালি এ আইৰ সহায়ত অ' বিভিন্ন প্ৰশ্নৰ উত্তৰ পোৱা পাওঁ হয় নে নাই তুমি যোনটো কুৱেশ্বন আঞ্চাৰে মাৰি দিয়া মানে এ আইত এইটোৱে পাওঁ। আজিকালি দেখা যায় তোমাৰ এ আইত ফটো এডিটিঙৰ এডিটিঙৰ সহায়তো বহুত সহায় কৰে এ আই এ আজিকালি।
উম, এ আই মানে অহাৰ কাৰণে বহুত লাভ হ'ল যেনেকে আমাৰ হেই এ আই দি আমি এখন ফটো এডিট কৰিব পাৰো। ব্লাৰ কৰিব পাৰো ধৰি লওঁক কাৰোবাক এড কৰিব পাৰো এনেকুৱা। তাৰপিছত কিবা হ'ল অ' কিবা নোটচ লাগে সেইবোৰ কৰি ল'ব পাৰো।
হয়, হয়, ঠিকে কৈছা। তাকে মই যোনটো ক'লো এইটোৱে মানে এ আই আৰু বহু বহুত কামতে হেল্প কৰে এ আই এ আই যেনেকে তোমাৰ আজিকালি আহ এ আইৰ সহায়ত তুমি যোনটো ক'লো মই ফটো এডিট কৰিব পাৰা নোটচ ল'ব পাৰা। হয় নহয় এ আই এ আই এ আই এনেকুৱা হৈ গৈছে তুমি মোবাইলটো নিতিপিকিলেও হয় তুমি মোবাইলৰ ভিতৰ মানে বাহিৰৰ পৰাই যদি তুমি কৈ দিয়া। এ আইত মানে মানে এণ্ড্ৰইডৰ এ এই হয় গুগল আৰু আই ফোনৰ ৰ এ আই হ'ল চিৰি হয় ন? হয়, হয়, তেওঁলোকক যদি আমি কৈ দিওঁ হেই গুগল বা হেই চিৰি প্লিজ কল ডেট পাৰ্চন। তুমি মোবাইলটো নোচুলেও হৈ যায় মানে।
অ', এক জেগাতে বহি অৰ্ডাৰ দি দিম সিহঁতে কামটো কৰি দিব।
অ', অৰ্ডাৰ মতে কাম কৰি দিয়ে ঠিকে কৈছা। বাকী আৰু মই ভাবো এই এ আইত আ এ আইৰ সহায়ত আমি বহুতো মানে আজিকালি মানে সহায় লাভ কৰো যেনেকুৱা আমি এ আইৰ সহায়ত অনলাইন এডুকেশ্যন বহুত টো পাওঁ মানে অনলাইন শিক্ষা, ভাল-ভাল শিক্ষা।
অ'।
হয়, চব এআই কোনটো মানে চব এআই অ', মানে চব বেলেগ, চবে বেলেগ-বেলেগ এনচাৰ দিয়ে, তাৰে ভিতৰত দুটা মানে ভাল এ আই আছে, মই জুনটো মানে ইউজ কৰি আছোঁ নিজে। উম, এটা হ'ল চেটজি হয়, হয়, এটা হ'ল চেটজি জি পিটি আৰু এটা হয় মেটাই, হোৱাত এপ আৰু ফেচবুকত থাকে। গুগলৰ এ আইটো কেতিয়াবা মানে ভূল এনছ ছাৰ দিয়ে, আৰু যথষ্ট ভাল ইনফৰৰ্মেশ্যন
উম।
হয়, ন'?
অ', এ আই এ আই বিষয়ে হেৰি কেনেকে কেতিয়া কি ওলাইছিলে গম পোৱা নাই, কেনেকুৱা প্ৰথম চলিলে সেইবোৰ।
উম, তুমি অলপ কোৱা হয়, হয়, তুমি তুমি অলপ কোৱা চুন জানা যদি।
অ', চোৱা, প্ৰথম মানে এয়াই জেনেৰেশ্যন মতে চালে সিহঁতৰ চাৰিটা জেনেৰেশচন আছে, ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেচন, থাৰ্ড জেনেৰেচন, আৰু লাষ্ট লাষ্টতটো হয়, এই ফৰ্থ জেনেৰেশ্যন।
এ, এ, এ আইৰ ফুল ফ্ৰমতোটো আছে ন', আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ বুলি।
অ', অ', ফাৰ্ষ্ট জেনেৰেশ্যনত মানে বেকগ্ৰাউণ্ড টিউবচ, মানে কিবা টিউবৰ নিচিনা আছিলে, সেনেকে মানে সেনেকে চলিছিলে, লাহে-লাহে এইবোৰ এনেকে প্ৰচেছ কৰি-কৰি কিনে তাৰপিছত ট্ৰানচিছটাৰ বনালে, সেই চিপছ্ মাইক মাইক্র' প্ৰ'চেছাৰ্ছ এনেকুৱা নিচিনাবোৰ আছে। এনেকুৱাবোৰ ওলালে, এইবোৰ পৰা মিলি কিনে আই চি বনিলে, ইণ্টিগ্ৰেটেড ষ্টাৰগেটে কম্পিউটাৰ খুলিলে ভিতৰত দেখাই মাডাৰবৰ্ড লাগি থাকে, কেনেকে সৰু-সৰু চিপ বিলাক লাগি থাকে, অ', সেনেকুৱাকে ওলাই
উ, ফাৰ্ষ্ট উৎপাদন তোমাৰ মানে কম্পিউটাৰতে হৈছিল এআইত, মো, মোবাইলত আহাৰ কেই কেইদিন হ'ল, বেছি দিন হোৱা নাই ন' তোমাৰ?
অ'।
হয় ন'?
সেইবোৰ প্ৰায় দেখি কিনে ডেভলপ হৈ কিনে সেইবোৰে অলপ এডভানঞ্চ হৈ কিনে এ আই বনিছে, এনেকুৱা এ আই।
আজিকালি এ আইৰ পৰা ৰ'বট তো বনোৱা হৈছে, ৰ'বতো বনি যায়, মানে সিহঁক কামান দিয়ে, একদম একজেক্ট মানুহৰ নিচিনা সেইবোৰ গোটেই।
গাড়ীও বনি আছে, এআই গাড়ীও আছে, মই দেখিছোটো মানে। ভিডিঅ'ত দেখিছোঁ, বাহিৰত ঘন মা তুমি কি-কি হয়, হয়, হয়। মানে ইয়াতে যেনেকে অলা উবেৰৰত মানুহ থাকে বুক কৰিলে। তাত তোমাৰ বাহিৰত এনেকুৱা এটা মানে এপ আছে, যোনটো মানে তোৰ বুক কৰিলে গাড়ী তোমাৰ ওচৰত নিজে আহিব, নিজে যাব লাগিব।
মানে অ', অটমেটিক চলে, উইদাউট মানুহ।
উম সেহতক অকল কামান দি দিব আৰু কামটো সিহঁতে কৰি দিব নিজে নিজে।
উম উম ঠিকে কৈছা ঠিকে কৈছা। আৰু তুমি কি ভাবা মানে আজিকালি জীৱনত এ আইৰ গুৰুত্ব। গুৰুত্বপূৰ্ণ মানে। ভাল নে বেয়া মইতো ভাবো ভালো আছে বেয়াও আছে।
অ'চ চব বস্তুৰে যেনেকে ভালো আছে, বেয়াও আছে। এআই বহুত কামতো আহে কিছুমান বেয়াটো আছে, দুটাই সমানে আছে ক'ব গ'লে।
কিছুমান আ কিছুমান ভাল কাম যেনেকুৱা, তোমাৰ নোটছ দিয়ে এ আই য়ে। ডাইৰেক্ট, তুমি পেজটো ফ'টো মাৰি কেনে দিলে হ'ল। আ, যে চলভ দিছ কুৱেশ্যন বা এনচাৰ বুলি দিলে হ'ল। হয় ন? দি দিয়ে আৰু কিছুমান বেয়া বস্তু কিন্তু মানে, আজিকালি এআইৰ সহায়ত মানে তুমি, কি ক'ম এতিয়া মানে? ল ল ল'ৰা মানুহটোক ছোৱালী বনাই দিব পাৰে।
অ', বেয়া মানে ভাল ফ'টো এখন বেয়া কৰি দিব। ইমেজ বেয়া কৰি দিব, যি টি কৰি দিব।
হয়, হয়। ল'ৰা মানুহটোক ছোৱালী বনাই দিব পাৰে। এনেকুৱা টাইপ মানে বেয়া। আৰু উম ভাল যথেষ্ট আছে, ভাল যেনেকুৱা তোমাৰ মই ক'লো যে আজিকালি এ আইৰ সহায়ত তুমি মানে, ফোনটো টাচে কৰিব নালাগে। ডাইৰেক্ট ক'লে হৈ যায়। যায়, তাৰপিছত তোমাৰ কুৱেশ্যন এনচা চাৰৰ হিচাপো হেল্প কৰে বা আৰু আন আন বহুত ইনফৰমেশ্যন আছে, যোনটোত তুমি এআইৰ পৰা পাই যোৱা।
উ, আমি এই মোবাইল অ', কি হেৰি
হয়- হয়।
আমি হেই কুৱেশ্যন যোনখিনি চলভ কৰিব নোৱাৰোঁ, এআই ডি চল্ভ কৰি লওঁ। আগতেতো এনেকে চল্ভ কৰে, মানে বুজিয়ে নেপ পাওঁ, সেইখিনি এআই থ্ৰু পৰা আমি ইজি ষ্টেপত বুজি পাওঁ। পাওঁ, এনেকে এনেকে কৰিলে হয়, সেইটোও হয়।
মানে, আগতে মানে আমি কিবা এটা বুজি নাপালে মানে, যেতিয়ালৈ নু লাগে। এতিয়া তোমাৰ এ আই দি কেনে, ভাল কে এ আই এক্সপ্লেনেশ্যন কৰি দিয়ে তোমাক। মানে বুজি পোৱা মানে, বেছিকে নহ'লেও অলপতো মানে কনচেপটো ক্লিয়াৰ হয় ন?
উম, এআইটো সেনেকে আমি ইউজো কৰিব লাগিব, ভালকে যদি আমি ভালকে প্ৰপাৰলি ডেফিনেশ্যন ভালকৈ বুজায়ো নিদিওঁ, সেহেঁতেও ৰং আনচাৰ প্ৰভাইড কৰি কৰিব, একদম প্ৰপাৰলি দিব লাগিব। এআইও এনেকুৱা ৰং ইনফমেশ্যনো দি দিয়ে কেতিয়াবা।
ৰং ইনফৰমেশ্যন দিয়ে আমাৰ নিজৰ ফলত, আ আমি মানে মানে যি টি কুৱেশ্যন সুধি দিওঁ, মানে ভালকে ইনফৰমেশ্যন নিদিয়াকে কুৱেশ্যনটো সুধি দিওঁ। চ' ইহঁতৰ কনফিউজ হৈ কেনে উ, ভুল এনচাৰটো দি দিয়ে, আমি একদম ভালকে মানে সৰু বাচ্ছাক যেনেকে বুজাই ক'ব লাগে, এআইক ভালকে বুজাই ক'ব লাগিব। তেতিয়া সিহঁতে ভাল কে লাইন, লাইন, লাইন, লাইন পুৰা এনচাৰ দিয়ে।
অ'তেতিয়া সেহেঁতে ভালকে দিব।
উম। বাকী, এইটোৱে এআইত ভাল ভাল দিশ, এইটোৱে আৰু বেয়া দিশ তোমাৰ ক'লোৱে মই, যোনটো ফ ফ'টো এডিটিঙৰ ক্ষেত্ৰত ল ল'ৰা মানুহটোক ছোৱালী বনাই দিব পাৰে। বাৰ তু তুমি চাৰ্ট পিন্ধি আছা, তোমাক মেখলা মেখেলা চাদৰ পিন্ধি দিব পাৰে। এনেকুৱা টাইপ।
অঁ।
তাৰপিছত হেয়াৰ ষ্টাইল চেঞ্জ কৰি ল'ব পাৰি। এখন ফ'টোত ঢেৰ যি টি কৰি দিব পাৰিবা।
কালি এআইত এটা কথা হ'ল যে, আ যে বেকগ্ৰাউণ্ডটো তোমাৰ মানে ভাল আহা নাই বেকগ্ৰাউণ্ডটো চেঞ্জ দিওঁ বেকগ্ৰাউণ্ডটো অকল চেঞ্জ হৈ যাব পাৰে।
অঁ সেইটোও হয় অঁ।
আৰু এনেকে ৰি ৰিয়েলিষ্টিক টাইপ এইটো এ আই বুলি আজিকালি এ আইাতো বহুতেই মানে আগবাঢ়ি গৈছে, ভাবিবই নোৱাৰা তুমি এইটো এ আই পিক্সাৰ বুলি। পিক্সাৰ
উম হয়।
আগতে তোমাৰ এ আই বুলি মানে মানুহ গম পাইছিল, এ আইৰ পিক্সাৰ এটা বনালে মানুহ কিবা কিবা নহয় কিবা ডিফেক্ট আছিল পিক্সাৰটোত যে এ আই বুলি গম পাইছিল। আজিকালিতো এনেকুৱা এয়াই এয়াই এপ ওলাইছে তোমাৰ বুজিবই নোৱাৰে, মানে চিনি পোৱাই নাযায় যে এইটো এ আই বনাইছে এইটো অৰ্জি ৰিয়েলিষ্টিক টাইপ বনাই দিয়ে একদম হয় না।
অঁ অঁ হয়।
তাকে, এ আইৰ সহায়ত যথেষ্ট মানে আমাৰ সহায়ো হৈছে হৈছে যথেষ্ট মানে মানে ইয়া হৈছে অসুবিধা হৈছে।
অ।
হয় ন।
উম হয় হয়।
ঠিক আছে বাৰু বন্ধু ৰাখিছোঁ আজিৰ কাৰণে, তোমাৰ লগত কথা পাতি ভাল লাগিল ধন্যবাদ।
অঁ, উম।